আহ আহ কি কৰি আছে?
এ আছো এনি তুমি?
এনে
কিবা খালানে নাই?
খালো খালো। খালো খালো
পঢ়া - শুনা
পিছে পঢ়া- শুনা মোৰ এই গাটো ভাল নহয় যে পঢ়া -শুনা কৰিম আৰু লাহে ধীৰে
উম
চ খানা এটাহে খাব লাগিছিলে ন এনেই আমি চাপৰিফালে
সেই দিনাখন খাইছিলো নহয়, তাৰপিছত ল'ৰা এটা মৰিলে তাৰপিছত এতিয়া বন্ধ এতিয়া যাব নিদিয়ে ন
আহ অ
ওলোৱা আহপিনে কৰ'বাত
অহ'।
ক'ৰবাত পোৱা যদি ওলোৱা যাম দিয়া।
অহ'। তাকে
উম।
আপুনি এনেই। আপোনাৰ স্কুটি কেনেকুৱা হৈ আছিল, বেয়া হ'ল নেকি?
নাই হোৱা ভালেই
তাকে সিদিনাখন কৈ ক'ত খালে গৈ
সেইদিনাখন তোমাৰ নদী কিনাৰ ওচৰত
আহ তাকে এ তাকে এনে হায় ছেকেণ্ডেৰী পাছ কৰা পিছত কি কি কৰিবা আৰু
জানু ত' ভাবিয়ে পোৱা নাই কিনো কৰিৰিম পাছ কৰো নে নক তাৰ নাই থিক যি পঢ়া হৈছে, নপঢ়োৱে
তাকে
কিতাপত মনে নভৰে
অহ' এইটো হয় বাৰু তে
কিনো কৰিম।
অহ
কোৱা।
তাকে। বাকী কিবা কিবি চাহ তাহ খালে নে নাই?
খালো।
অহ'।
কালি পিনে এক্সামো আছে, পঢ়িব লাগিব।
কি এক্সাম আছে, কালি?
কাইলৈ তোমাৰ আছে, পলিটিকেল।
অহ', অহ' আচ্ছা।
সাতটাতো বাজীয়ে গ'ল।
হেৰি, হয় আজিকালি সোনকালে বাজে।
উম।
আৰু এই গৰম বন্ধত কলৈকো নাযায় নেকি?
গৰম বন্ধত নাযাওঁ কতো।
অহ'।
ঘৰৰ পৰা নিদিয়ে মানে, ফুৰিব মেলিব। এই বছৰটো মানে পাছ কৰি ওলালেই হ'ল আৰু। গম পালা, ফুৰা চকা বন্ধ। এনেই খেলিব-মেলিব যাম, ক'ৰবাত খেল-চেল হ'লে।
হয়। ঠাণ্ডা দিনত, ঠাণ্ডা দিনত ট্ৰিকেট চিকেত খেলিব ওলাবা নে নাই?
ঠাণ্ডা দিনত। অহ, যাব লাগিব।
অহ' আকৌ প্ৰেক্টিছ যে নাই নহয়। যি হাত বিষাব প্ৰথম অলপ দিন।
অহ' আমি এনেই খেলোঁ বাৰু দে।
হয়। মোৰ কেইদিনমান প্ৰেক্টিছ কৰিব লাগিব। মোৰ খেল এখন আহি আছে মানে।
ক'ত?
এই ডিচেম্বৰত স্কুল-স্কুল উইক।
অহ'।
তাত খেলিবলৈ লাগিব মানে, টিম এটা ফালে। এতিয়া বেট নধৰো বাৰু। এ বলেই বেট ধৰিম মানে, লাষ্ট মেন আৰু। এনেই বলেই কৰিম।
অহ', অহ'।
তাকে হাত বিষাব নহয়। আৰু একেদিনাই লাইনে নাথাকিব। ক'ত বল পৰিব হিচাপ নাই।
উম', উম'।
কেইদিন মান ক'ৰবাত প্ৰেক্টিছ কৰাই, কৰিব পৰা হ'লে ভাল আছিলে ওচৰৰ জেগাত।
অ
তাকে এইবাৰ কৰ টিমত বা খেলিবা
খেলিলে হ'ল আৰু এটা টিমত
আৰু বিয়াৰীহঁতৰ লগত নেখেলা নেকি
নাই নাই নিশ্চয়।
কিয়?
এই শুনাচোন। নাইট্ৰপটো গোছাই উঠি গ'লে ফোনটো কাট খাই যাব নেকি?
নেটৱৰ্কটো গুচি গ'লে কোনটো কাজ খাই যাব
ফাঁচি গ'লোঁ নহয় ব বাইকমান
অ অ তুমি হস্পিতালত আছিলা নেকি
অ মোৰ এনেই বিশ্বাসা
হয় মানে যদি নেটৱৰ্কটো পাৰ হৈ যায় ফোনটো কাট খাই যাব মানে এইটো অনলাইন এপটো
অ
তাকে
আইতাক দোকান গ'ল এতিয়ালৈকে হানাই
হয়
কোৱা বাকি
বাকী এইবাৰ বিহাৰীন্দত মত কিয় ন খেলে হেল্ল' হেল্ল' হেল্ল' হেল্ল'
কোৱা
অ তোমাৰ হেল্ল হেল্ল কৈ আছো ভাবিছো নেটৱৰ্ক গল নেকি অ
নাই নাই কোৱা
আহ তাকে তাকে বিহাৰী ইন্দ টিমত কিয়নে খেলে বাাৰ
তুমি কি বিহাৰী টিমত খেলিবা হেল্ল'
হেল্ল' হেল্ল'
অ কোৱা
তুমি বিহাৰীহঁতৰ টিমত কিয় নেখেলা এবাৰ
এ নেখেলো
কিয়
নাই এনে ভাল নালাগে সিহঁতৰ টিমত খেলি
অ মানে এৰ মানে জাৰ্চি বনাম বুলিও নবনালে দে কোন কিয় বা
আৰু ন্তটো ৰিচ্া দি ম মান মানুহ বহুত বহুত আছে না কেনে নেখেলোঁ
আহ একো ভাল নেখেললে টিমডালত
একো ভাল নেখেলে এ মোৰ কেনেহে আধা খিনি যায়
আহ
বেছি কষ্ট ময়ে কৰিব লাগে টিম ত সিহঁতে খালি এনে ফ কেনেকে খেলে সিহঁতে জানে
অ মানে সিহঁতক কি বা নাজানে স মানে পইচা পাতি একো মানে মূল্যয়ই নাই নে ধান্দাই পানে পইচাটো উ়িকিললে উৰিিকল আৰু
অ সেই ভালকৈ নেখেলে এইব জিকিম বুলি নেখেলে
কষ্ট কোনোৱে নকৰে খালি বেট ধৰিব গোটেই কেইটা আগত যাব
আহ বল কৰিব ভিতকেইটা আগতে যাব এনেকা মানে খেলে নেকি
বলত পিটন খালেও খাব বাকী একো নাই তাকে এই বৰকোতে ইমান ভাল নেখেলে ন
এ একো ভাল নেখেলে ফুটনি সিহঁতৰ বেছি
অ কথা বেছি
কথা বেছি কয় সিহঁতে খেলিব মেলিব নাজানে কিন্তু
প্লেয়াৰ এসোবাহ মানুহক চিনি পাব আৰু সেয়াই টেনিছ খেলা
ওম ওম
বাকী একো নাই
নিজে ভাল খেলচোন নিজৰ নাম আহিব ন
সেই তাকেইটোো এবাৰ দিহানে ভিডিঅ' এটাও বনাইছে নেকি
কিনো মাৰিলে এইটো চত ৰিহানে কিবা বে ধৰা ভিডিঅ' এটা বনাইছিল আহ কিনো মাৰিলে সেইটো চত ভগৱানে জানে আৰু
বতৰ মুখৰ বল কেইটা খুব মাৰিছে
অ এ চটটো কিবা ভালো গা লগা দেখি
সি আমাৰ ইয়াত বাজি খেলিব আহিছিলে ৰিহানত
আহ
তাক এদিন তোমাৰ হ'ল তোমাৰ দুবছৰ মান আগ কথা সি মানে পুৰা বেছি একদম টপ বলাৰ
কোনে ক
মানে সি কয় আৰু তাক মাতি লৈ এদম আহিবিচোন তই টিমটো লৈ পেলাই তাৰপিছ আম ইয়াত এটা বেটছে আ লেফটি কয় সি লেডাৰ খেলে
আহ আহ
তাৰ লগত পেলাই দিলোঁ
আহ
তচ মাৰি দিলে
ছয়তাই মাৰি দিলে নে?
টাই মাৰি দিলে।
অ হেৰা।
তাৰ পিছত হাঁহি পেলাই কি কয়, এই বল পৰা নাই অ হাতটো বিষাই আছে বহুত বোলে।
উ আই এ বল পৰা নাই, সেই বুলি ছটা খাব লাগে নেকি, ইয়াত এটাতো বিত কৰ।
উম।
টা বিতকৰ।
আৰ স পা ইহঁতে মানে টুৰ্ণামেন্ট খন পাতিছিলে মানে, সেহঁতক মাতিলো টিমটো। গম পালি? সেহতি টৰ টৰ্ণামেট এখন পাতিছিলে সিহতক মাতিছিলো। অহ, একেই চব অহ। চব একেই।
একেই খালি বিহাৰীহে খালি বল নিদিয়ে বেট ধৰে আৰু।
অ', বিহাৰী মানে খেলটো ভালেই সি যেনেকে কথা কয় তেনেকে খেলেও।
তেনেকে খেলেও অহ।
তাৰ বেটৰ হেৰিটোত কানেক্টটো ভাল আছে।
তাৰমানে বেটত, তাৰমানে বেটত বল লাগেই।
অহ। ঠিক মানে চেষ্টা কৰে গম পাইছে নে নাই।
অহ। আৰু ই কেচ চেচ ধৰিবলৈ ড্ৰাইপ চাইপ মাৰি দিয়ে, কিন্তু বাকীখিনি তেনেকুৱা নহয়।
অহ।
এ কেন হতে এতিয়া কষ্টই নকৰে, বলেই বেটৰ
কেনহত, কেনহত পিলিয়াৰ নেকি এই।
উম।
কেনৰ এটাই, খালি কেনক দৌৰিব দিলেই হ'ল এতিয়া, সি খিনাওক।
নহয়, নহয় মুচ মোচন দেখাই মোচন।
অ', গাত নাই গোটেই হেৰি তোমাৰ গোটেই শকত, গাত জোৰতো নাইতো তাৰ।
দেখাত হে শকত। তাক যদি তোমাৰ ডাঙৰ ফিল্ডত লৈ যাও ন, সি ছয় এটাও মাৰিব নোৱাৰিব।
অহ।
দেখিলো ন সিহঁত, সিহঁতক মই এদিন মাতি লম প্ৰ বাজি খেলিব। অলচাইড, এই বহুত টকা লুটি দিলোঁ।
কেতিয়া?
সেই তোমাৰ, এদিন হ'ল তোমাৰ। এদিন আহিলে পোন্ধৰশ টকা লুটি দিলো, তাৰ পিছদিনাখন আহিছে সেইদিনাখনো বাৰশ টকা লুটিছো।
অহ।
সৰু ফিল্ড এটা আছে আমাৰ, অল চাইড খেলা।
হয়।
ৰিহান সিহঁতৰ একদম অপেনিং বলাৰ প্ৰথম অভাৰতে পাঁচডাল ছয় বঢ়াই দিছো মই। ইহতক ইহঁতৰ মানে তোমাৰ হেৰিয়ে নাযায়, হাৰিলে যে অপচন এটা থাকিব। কি বয়, কি কয়? ইমান সৰু ফিল। ছয়টো হ'বই, সেইটোৱে মানে। মানে আমাক মাৰিলে একো নহয়, সিহঁতে মাৰ খালে হৈ যায় চব।
তাকে হে, সিহঁতৰ অপচন এটা থাকেই আৰু।
উম। হ'ব দিয়া দে।
অ অ দুই মিনিট ৰখিবাছোন এক ছেকেণ্ড এক ছেকেণ্ড
আহ আহ
আহ আহ সহ হ'ব দিয়া
অ পঢ়িবও আছে মানে